হয়।
হেল্ল'
শুনিছা
অ এতিয়া শুনিছো কোৱা তুমি শুনি আছানে।
উম উম শুনি আছো মানে সেনেকে উম কৰবাত বহি লৈ কিনে চিপ খাব মন গৈছে মে বৰষুণ খজ দি খুব ঠাণ্ডা হৰি আছিল যে
উম উম বৰষুণৰ বতৰত সেইবিলাক খায়েই ভাল লাগে ন।
অ ভাল লাগে কিন্তু আজি চাগে ষ্টট ফুট বোৰ নবহিলেই চাগে কাৰণ মানে। ন সেই বহা তাহতে ধৰা আহা টাইম থেতে বৰষুণে দি আছে মানে ধৰা চাৰে চাৰে চাৰিটা মানৰ পৰা চ পা চাৰে ছোপামানলৈকে বৰষুণ দিছে। মনেৰিছেতে এতিয়াহে অকমান কম।
ইমান তাত বৰষুণ দিছে ভালেই কৰিছে অলপ ঠাণ্ডা পৰিছে ইয়াত। যেই ইমান গৰম।
নহৰৰ যে মানে ইমান হেৰি হৈ আছিলে
আমি যে এতিয়া যে অলপ আগত একে লাষ্টত মানে গৰমত উপায় নাপায় এই আমাৰ ঘৰ ৰুমৰ সন্মুখতে ডাব নাৰিকলৰ দোকান এখন আছে।
উম।
তাতে মানে দা দা ব্ধী লৈ পেলাই খাইছোঁ।
কিমান হালে যাম নাৰিকল।
যে আমাক পঞ্চাছ টকাকৈ দিয়ে জানানে। এতিয়া ছেভেণ্টি ফাইভ।
বা। অ ছেভেণ্টি হব ছাগে।
উম।
ইয়াতে চাগে হাড্ৰেড ক্ৰচ কৰিলে। মোৰ মাজতে খাইছিলো মানে কৰিব চাগে।
এতিয়াতো আৰু কৰিবই আৰু এই নতুন ব্ৰিজখনৰ ওচৰত যে কিমান দাম।
মাজতে
মই আৰু কি কৰিছো জানানাই মই সযো পঞ্চাশ টকাকে বুলি ভাবিছো দেই। মই মানে ইয়াততোতো নাছিলো তাৰপিছত মই মানে গুছি মই যাওঁতে পঞ্চাছ টকা দেই, বুলো ভবাই নাই যে এক। কপচাহত ঘূৰি আহোতে ছেভেণ্টি ফাইভ এইট হৈ যাবগে তাৰপিছত আৰু মই মানে। একদম গৈ লৈ পেলাই কি ধুনীয়াকৈ এই তিনিটা দাব নাঙিকল দিয়কচোন এনেকৈছোঁ।
অ
তাৰ মোক সুধিছে মানে কোনটো লাগে বুলি মই কৈছোঁ কোনটো লাগে মানে কি পঞ্চাছ টকীয়াটো দিয়ক এনেকৈ ক'লোঁ বুলিহে। তাৰপিছত মানে সি মানে সুধিছিলে বেছি নাৰিকল থকাতটোও লাগে নে কম নাৰিকল থকাতটো লাগে হা। মানে কিছুমানে বেছি পানী দিয়াতো আনে কিছুমানে নাৰিকল বেছি থকাতটো আনে ন। তাৰপিছ সি মোক মনে সুধিছে কোনটো লাগে মই কৈছো পঞ্চাশ টকীয়া দিয়ক। তাৰপিছত সি মোক কৈছে পঞ্চাশ টকীয়া নাই নহয় এতিয়া। কইছো কিয় পঞ্চাশ টকীয়া নাই কৈছে হেৰি এতিয়াতো নাৰিকলৰ দাম বাঢ়িলে নহয় আশী টকা এতিয়া। অঁ ইমান লাজ পাইছো জানানে।
ইমান মৰম লাগিছিলে
মান মই তথাপো লাষ্ট লাষ্ট যেনিবা পালোৱে তথাপিতো নো মই কেনেকে আনোবা। চোন দুশ টকা দি দুশ টকাও নহয় তুমি ভোৱাচোন দেৰশ টকা যদি দুটা হয় আৰু আশী টকা। মানে এইফালে পঞ্চাছ এ দুশ ত্ৰিশ টকা।
অ।
ক'ত আঢ়ৈশ টকা দিব মুৰ নাৰিকল তিনিটা কেনেকৈ খাওঁ বা কচোন। তাৰপিছত আৰু একেল লাষ্টত মানে মই ক'লোঁ যে সেই দুটাই দিয়ক দুটাই দিয়ক এনেকৈ ক'লোঁ।
নাৰিকল খ ন তুমি মই যে বলৰ পানীটো ভাল নাপাওঁ। পাওঁ ইমান কিন্তু ডাবৰ সে নাৰিকলটো বৰ ভাল পাওঁ মই দুটা ক স যে তিনটা কাটি য মই গোটেই কোমল থাকে ন নাৰ। তেলটো।
উম।
বহুত ভাল পাওঁ।
মইো ময়ো আগতে পানীতো মই ইমান খাই ভাল নাপাওঁ হা মই যে কি কৰো জানানে মাহীতে মানে মই বেলেগৰ ইমান জোঠা নাখাওঁতে কিন্তু মাহীয়ে মই মানে আগৰ পৰা প্ৰায় একেলগে হেৰি হোৱা ন তো মানে মাহীৰটোক খাওঁ মাহীয়ে মানে কি কৰে মাহীয়ে পানীখিনি খাই দিয়ে মই নাৰিকলখিনি খাই দিওঁ
উম
মই মানে ন আগতে যে নাৰিকল পুৰা খতম কৰিব নোৱাৰো এতিয়াও খতম কৰিব কেতিয়াবা পাৰো আৰু সেইকাৰণে মই সৰু সৰু চাই ল কেতি মানে মানুহ বিলাকে মানে কেতিয়াবা মোক কয় যে সেই নিজৰ লোক লোকচাননো মানুহে কৰেনে বাৰু একেটা দামতে সৰুটো লৈছে মই পেলাই দিবলৈতো ভাল নালাগে ন লগত বোলে কোনোবা এজন আছে এতিয়া ডাঙৰ টোৱে লং বাছ
আহ
কিন্তু মানে সেই সেইকাৰণেই মানে মোৰ লগত মানে মানুহ এজন থাকিব লাগে মানে মই বিচাৰোঁ
অ মই সেইকাৰণে দাঁত অকলে থকাত নিকো কাৰণ পানী খিনি খোৱা মোক মানুহৰ
উম নাই বাৰ আজিকালি মই খাবলে পাৰো তথাপিতো ইমান বেছি
কিন্তু পানী খাই কিনে নাৰিকল খাব নোৱাৰি। আও মই যে চাবাচোন?
তাকে। মই সেয়াই হৈছে এতিয়া মানে পানীখিনি খালোঁ নহয়। দে মানে। প্ৰায় বহুতখিনি আছিল। ইমানেই আছিলে তুমি ভাবা। দুটা নাৰিকল আনিছোঁ এটা ভাইটি। য়ে আধাখিনি খালে হাঁ। আধা খিনি মানে সি বহুত খিনিয়ে খালে বাৰু। তাৰ পিছত যেনিবা ভাইটিৰ। অকমান আছিলে মই খাই দিলোঁ। তাৰপিছত মোৰ নাৰিকলটো যে মই প্ৰথমতে অলপ খালোঁ, মাহীয়ে খালে, মই খালোঁ, মাহীয়ে খালে শেষেইে নোহোৱা হ'ল শেষেই নোহোৱা হ'ল নহয়। আমাৰ দুজনী মানে ভাগৰ লাগি গৈছেগে খাই খাই শেষেই নোহোৱা হল।
উম।
মানে ডাঙৰো দিছিলে আৰু পানীও ইমান। আছিলে ক। গোটেই ডাঙৰ নাৰিকলতটো গোটেই পানী মানে। এক জাৰ মান পানী ওলালে হেতেন।
উম।
সেয়া খাই লৈ পেলাই এতিয়া মই এতিয়া মানে মোক। শুই আছো মোৰ মাতটো লাহ লাহে বহি গৈছে। তুমি চাগে ন'টিছ কৰিছা।
অ। তোমাৰ। এই অলপ পেছাৰ চাগে মাত হয় খৰতে লাগিব।
বুম মানে ঠাণ্ডা থাকে ন।
উম ঠাণ্ডা।
সেয়াটো খালোঁ খালোৱেই লগতে নাৰিকলো ঠিকছে খালো।
হেনেকা আছে। ৰাতিপুৱালৈকে আৰু মাতটো নোলাব চাবাগে।
তাকে মাতটো নুলালে নহব নহয়।
এনেতো বাৰু ঠিকে।
উম। তাকেহে আৰু কিবা হয়। আৰু?
হেল্ল'।
অঁ অঁ মই কাটিলে বুলি ভাবিছিলোঁ। এই আজি ইমান নেটৱৰ্কৰ প্ৰব্লেম হৈছে জানা নে? জিঅ' নে নেটৱৰ্কৰ বাৰু এনেও প্ৰব্লেম চলেই।
বহুত চলে দেই আজিকালি কিবা মাজতে যে। আমি যেতিয়া স্কুলত কৰি আছিলো হা কৰি থাকোতে মানে ক'লে যে নেটৰ্ক চেটৰ্ক চব বন। বন্ধ হৈ যাও ইফালে যুদ্ধ লাগিয় আছিল ন। চব বন্ধ হব। আমি বোলো অহ। হয় দে যেতিয়া লকডাউন আছিলে। এটলিস্ত এই নেটটো থাকাৰ কাৰণে আমি এটলিস্ত মানে ধৰা টিকটক চাই। বা ইউটিউবত ভিডিঅ চাই সেনেকে হ'লেও মানে খটা লয়। এইবাৰ যদি বোলে লকডাউনো হয়। নেটটো নাথাকে সেছেই আৰু মানুহৰ জীৱন। এ এইটোয়ে সেইটোৰ লগত ন আৰু কিমান কথা পাতি। তিম। উলাবৌটো নোৱাৰো আমি ইয়াত।
উম হম।
সেনেকুৱা দিন নাহক আৰু। কিন্তু মই বিচাৰো মোৰ বিয়াৰ টাইমত সেনেকুৱা দিনেই আহক। মানুহ বেছি মাতিব নালাগে। পঞ্চাশ জন মানুহত বিয়া খেদাই দিউ। সঁচা কে মই সেনেকুৱা বিচাৰো। নহয় নহয় মোৰ পঞ্চাশ জন, সেটো লিমিট আৰু উম। তেতিয়া মানে কোনো বেয়াও নাপায় কাৰণ মাটি কি হ'ব কোৱা - আজি খাব কালিলৈকে ন যিমান
তুমিটো পঞ্চাশজনৰে মানে বাজেট ধৰি চ মোৰ বাজেত প পাঁচজনো নাই
মোৰ মানে ঘৰৰ মানুহখিনি মিলি পঞ্চাশ জন হব আৰু
মোৰ সেইসোপাকে মাতিবলৈ মন নাই
এটা ন বিশেষকে দেউতাহঁতৰ ফালৰখিনি
সেইসোপাকে মাতিবলে মন নাই
উম।
একবাৰ আহি লৈ পেলাইনো কি কব অ আমুক হে অ
অ-অ নিজ নিজে চালে ইয়ে এনেকুৱাই তাই ভাল লৰা পালে হয় জান সেইটো যে তুমি যিমান ভাল লৰা নচ মানে তুমি যদি লাভ মেৰেজ কৰা সেইটো কথা শুনিব পাবাই পাবা যে তাই ভাল ল'ৰা পালে হয় ত ইয়াকহে চালে নে?
কিন্তু সেইটো মই শুনিবলৈ বিচাৰো আকৌ ল'ৰাটো আগত কলে বেছি ভাল হ'ব
লৰাটোৰ আগত কলেতো বাৰু ঠিকেই কিন্তু তথাপিও লৰাটোৰ আগত নকয় ন আমাৰ আগত কব অ সিহঁতৰ ফেমেলি আগত ক'লে ভাল সিহঁতৰ ফেমিলিৰ আগত নকয় সিহঁতৰ ফেমিলিৰ আগত কি কব জানা আপোনালোকে যে মানে বেলেগ ছোৱালী পালে হয় জানে এই যে কিয় ললে নহয় এই যে আপোনালোক গোটেই ঘৰ ধ্বংস কৰি পেলাব। সিহঁতক কব সেনেকে দুইতলিয়া যে তুমি ভাবিছা নেকি আমাৰফালে যিকেইটা এই কথা তাই কব সিহঁতৰ এগেনষ্ট সিহঁতৰ ফালে আমাৰ এগেনষ্টত কব আমাৰতো একদম নেবাৰত আছে নেবাৰ ঘৰে আছে জানোৱে তেৱেঁই কয়। তেওঁক মানে মই ধৰিলো হা উম তেওঁ মানে কৈছিল যে ইয়ে আপুনি অমুকৰ যি আপোনালোকৰ ল'ৰা অমুকৰ জীয়েকক হে ভাল পাই নেকি আপোনালোকৰ একদম ঘৰত ডকাইত হৈ যাব দেই ধ্বংস হৈ যাব আপোনালোকৰ হয় তাৰ পাছত উম মোক এ তেওঁ মানে কোৱা নাই শাহুৱে কোৱা নাই বাৰু আৰু কিন্তু সেয়াৰ আগত কলে আৰু সি আকৌ মোক ক'লে তুমি নুশুনিবা দেই তুমি একো নকবা সি মানে জানে যে মই ডাইৰেক্ট জে সুধিম তাৰ পাছত ঠিক আছে নুসুধো ন সুধো বুলি নকয় কিা একো হোৱা নাই নকয়-নকয়-নকয় ঠিক একমাহ হৈছে তাৰ পিছত মাহ হৈছে ই পাহৰিলো মই ইয়াক সুধিমেই আজি মই যাই কিনে মানে কিবা কথা পাতি আছিল আৰু মাহঁতেও আছিল চবে আছিল ত মইতো তেওঁক সেই মানুহজনক ডাইৰেক্টলি সুধিছোঁ আপুনি বোলে মোৰ আপুনি বোলে তাৰ মাকক এনেকে-এনেকে কৈছে অ আমি বোলে ডকাইত কৰিম একদম ধ্বংস কৰি দিম সেনেকুৱা নাই তাৰ পাছত সি কি কৰিছে জান তাৰ মানে মাক-বাপেক নাই দেই কি কৈছে একদম মা শপত, বিদ্যা শপত, দেউতা শপত এই মই একদম কোৱা নাই তোমাৰ কথা এনেকে কি কোৱাৰে মানে আৰু তোমাৰ কথা কম নেকি ভাবাচোন সেনেহে কলে হে তাৰ পিছত মই কৈছো আপুনি ফাৰ্ষ্ট কথা আপোনাৰ মা নাই, দেউতা নাই গতিকে মাক শপত যিমানেই হওক একো কামত নিদিয়ে আপুনি বৰ্তমান চাকৰি কৰে আপোনাৰ দুটা ল'ৰা-ছোৱালী আছে গতিকে বিদ্যা শপতেও আপোনাৰ কামত নিদিয়ে বেটাৰীকেইটা শপত খাইছে কিয় ময়ও জানোতো মানে আপুনিয়ে কৈছে আপুনি নকলে আৰু বেলেগ কাৰো নাম কোৱা নাই আপোনাৰ নামেই কব নাই তাৰপিছত ঘৈণীয়েকৰ একদম ঘৈণীয়েকৰ আছিল যিয় কৈছিল মই তেতিতা কৈছো িক আ মোৰনেকে কৈছ ইয়াৰ পিছত মা আপোনাৰ ছোৱালীয়ে এনেকে পতি কেনেুৱা লাগিব